হেল্ল' অ, কোৱা?
অ, বাকি খবৰ খাতি ভালেই নহয়, ন, আপুনাৰ। এ, আছো আৰু ভগৱানৰ কৃপাত।
উম। হ'ল, হ'ল তোমালোকৰ?
এয়া, হ'ল।
উম। তুমি পিছে এতিয়া কি, কি পঢ়ি আছা?
এতিয়া হায়াৰ ছেকেণ্ডেৰী।
উম, পিছে হায়াৰ ছেকেণ্ডাৰীত কিহৰ ওপৰত মেজৰ লৈছা?
চচিয়লজি।
পিছে তুমি মেজৰ যে লৈছা, ভৱিষ্যতে কি হ'ম বুলি ভাবিছা? হেল্ল', ভৱিষ্যতে কি হ'ম বুলি ভাবিছা? উম, তেনে ঠিকেই আছে।
টিচাৰৰ চৰকাৰী স্কুলত টিচাৰ কৰোঁ বুলি ভাবিছোঁ।
পিছে তোমাক এনেই কাম কৰিব হলে সোনকালে লাগে নে, কাম দেৰিকে লাগে।
সোনকালে লাগে, যিমান সোনকালে হওঁক সিমানেই ভাল।
মোৰ মতে তুমি হায়াৰ ছেকেণ্ডি পঢ়াৰ পিছত আই টি আই টো, লৈ ল'বা। উম, আই টি আই তো ললে, তোমাৰ লাভ হ'ব।
উম।
পিছে এতিয়া কি, কৰি আছা?
তে এনেই অলপ ওলাই আহিছো, আমাৰ পথাৰৰ ফালে এনেই অলপ। বহুত গৰম ন, অলপ বহিছোঁহি পথাৰৰ ফালে অকণ চাহ জেগাত।
তুমি?
মই এই ঘৰৰ পদূলিটোৰ ওচৰত এপাক বহি আছিলো, ইয়াতে বতাহ মাৰি আছে আহত গছজোপাৰ তলত।
হয়।
উম। গৰম যিহে দিছে আৰু উম।
বাকী অনলাইন, কম্পিউাৰ ক্লাছ নোযোৱা হ'লা নেকি আপুনি?
কম্পিউটাৰ ক্লাছ গৈ আছে তুমি?
মই নাই মই এৰি দিলো মাজতে অলপ প্ৰব্লেম হ'ল ঘৰুৱা।
অ।
যাব নোৱাৰিলো আৰু।
অ পিছে ল নোযোৱা হলা মানে।
নাই নাই তাৰপিছৰ পা নোযোৱা হলোঁ আৰু
উম।
কি অনলাইন ক্লাছবোৰ কৰিছেনে নাই, এছ এছ চি ইণ্টাৰভিউ এক্জামৰ কাৰণে?
নাই নাই।
অনলাইন ক্লাছবোৰ কৰিবা আকৌ ইণ্টাৰভিউ দিবলৈ সহজ হব তেতিয়া, দৌৰি দৌৰিছানে নাই তুমি?
মই পিছে সেইটো বিষয়ে মোৰ মানে ভাল নালাগে মই সেইটো বিষয়ত নকৰো মানে।
অ।
উম। পিছে তোমালোকৰ সেইফালে, ভাগৱত পাঠ হৈ আছে নেকি বাৰু? উম পিছে যোৱা নে নোযোৱা?
নাই এতিয়া যোৱা নাই, মই আহিছোৱে মানে কালি এফালে গৈছিলো আপোনাৰ।
উম
যামহে আৰু।
পিছে ক'ত গৈছিলা?
এ, এইফালে গৈছিলোঁ বেংগালোৰ।
হে, হে?
বেংগালোৰো গৈছিলোঁ।
কি কৰিবলে?
এ, মানে অলপ হ, দেউতাৰ অলপ কামৰ কাৰণে চিকিৎসালয়। দেউতা অলপ প্ৰব্লেম হৈ আছিল মানে।
উম।
চিকিৎসাৰ কাৰণে মই বেংগলোৰোৰ হস্পিটেল এখনলৈ গৈছিলোঁ।
উম, পিছে কোনখন হস্পিতাল গৈছিলা?
জি এন মেডিকেল বুলি কয়। বেংগালোৰ আপোনাৰ চিনি নাপাব ভালকে, মই দিটেইলছত কব নোৱাৰিম মানে, মই পাহৰি গৈছোঁ জেগাটো। নতুনকৈ
পিছে সেইখন মেডিকেল কিহৰ কাৰণে বাৰু বিখ্যাত?
আপোনাৰ লিভাৰৰ প্ৰব্লেম হ'লে কিডনীৰ প্ৰব্লেম হ'লে তাত অলপ বেছিকে মানে অলপ ড্ক্তৰবোৰ বেছি ভাল।
পিছে এনে লিভাৰ মানে আমাৰ সুস্থ কৰি থাকি সুস্থ পৰিবহনে থাকিব হ'লে কি কৰিব লাগে?
কিবা সুস্থ আপুনি ইয়াত এটা কাম কৰিব আদা আদা ৰসৰ পানীটো খাব, চ' কিডনিৰ কাৰণে আপুনি পানী খুব খাব দিনে চাৰি লিটাৰ মানকে পানী খালে কিডনীটো সুস্থ থাকে।
পিছে তুমি কেইলিটাৰমান খোৱা?
মই ডেইলি আপোনাৰ দুই, তিনি লিটাৰটো পানী মই খোৱাই হয় কাৰণ মোৰ কিডনীৰ প্ৰব্লেম থাকে না তেতিয়া অলপ ভাল হয়।
অ'। পিছে তুমি কি কি খাই ভাল পোৱা?
আপোনাৰ মাংস হিচাপে বুলি ক'ব গ'লে ব্ৰইলাৰ, হাঁহ, গাহৰি মাংস
উম।
ছাগলী বহুতো বিভিন্ন ধৰণৰ আছে।
পিছে মাছ খাই ভাল পোৱা নে নোপোৱা?
পাওঁ পাওঁ মাছ, ডাঙৰ মাছ। খাওঁ আৰু যোনবোৰ ভাল লাগে, মায়ে বনাই দিয়ে।
পিছে আমি বন্ধুকেইটাইতো ভোজ এটা নোখোৱাতো বহুত দিন হৈ গ'ল।
হয় বহুত দিনেই হ'ল মানে।
পিছে ভোজ এটা খাব লাগিছিলে ন'?
হ'ব লাগিছিল, এতিয়া দিনবোৰ চাই লৈ, চব বন্ধুতো একেলগে নাথাকে ন' আমাৰ মানু কোন বহুতো চব বিজি হৈ গৈছে নিজৰ নিজৰ কামে, নিজৰ নিজক নিজৰ নিজৰ ফিউচাৰৰ কাৰণে চব ব্যস্ত হৈ গৈছে।
পিছে মই ভাবিছোঁ বাৰু, কথা পাতিছোঁ আমাৰ বন্ধু কেইটাৰ লগত। পিছে মই এটা গ্ৰুপ খুলিছোঁ, মানে তোমাক গ্ৰুপটোত এড কৰি দিম।
ঠিক আছে ঠিক আ, এড কৰি দিব মোক, মই তাত সুধিম কোনে কোনে খাই, ফিক্স কৰি লম আমি চবেই।
উম, হয় বাৰু। পিছে ভোজত কি, মাংস কি কি খাবা?
মাংস আপোনাৰ কি ব হেৰি আনিব ছাগলী আনিব দুই কিলো মান।
আৰু?
আৰু পাৰিলে ব্ৰইলাৰ আনিব পাৰে, নহলে গাহৰি। যোনে যি খায় আৰু মানে নিজৰ মন পচন্দ। বুজিছে?
ঠিকেই আছে
হয়।
পিছে আমাৰ তোমালোকৰ সিফালে বনভোজ খোৱা জেগা আছে নে বাৰু?
আছে আছে, আমাৰ এফালে নৈ কান বুলি জেগা এটা আছে। নৈ কানত বহুত বহুত বহুতো চাহ পৰি থাকে এতিয়া গৰম দিনত তাত অলপ বতাহটো ঠাণ্ডা হ'ব। তাত বহি কেনে আমি ধুনীয়াকে বনভোজ খাব পাৰিম। বুজিলে?
উম, পিছে আজিকালি পানীটো খাবলে ভয় আও যি যি সেই ঘ ঘটনাবিলাক ঘটিছে আৰু।
উম। পানীহে যিহে এতিয়া উঠিছে আৰু।
উম, চে পানী বাঢ়ি গৈছে আৰু এতিয়া।
হয়। বাকী আপোনাৰ গাড়ীখন কি হ'ল? গাড়ী এখন লৈছিলে যে মাজতে?
গাড়ীখন আছে বাৰু।
অহঁ। ঠিকে আছে নহয় ন? কেইটা চাৰ্ভিচিং গ'ল এতিয়া লেকে আপোনা?
এতিয়ালেকে দছটামান গ'ল।
অ, বাকী মেইনটেনেঞ্চ চব ঠিকে আছে গাড়ী?
ঠিকেই আছে।
হয়।
এ তোমালোক যে স্কুটিখন আছিল? সেইখন আছে নে নাই?
আছে আছে, স্কুটিখন আছে আমাৰ।
পিছে, এইখন স্কুটি বহুত খিনি তোমাৰ মেমচি মেমৰি আছে।
হয় হয়, মনত আছে মানে আপোনাৰ এতিয়াও ন। হয়।
পিছে, স্কুটি খন এতিয়া ক'ত আছে?
স্কুটীখন আপোনাৰ ঘৰতে আছে।
উম। পিছে এইখন কেই বছৰমান?
আপোনাৰ এইখন চাৰি পাঁচ বছৰ ওপৰ হৈছে।
পিছে, এইখন তোমালোকৰ অ অ কিমান মান মাইলেজ দিয়ে?
মাইলেজ আপোনাৰ এতিয়া চল্লিছ মান এতিয়া মাইলেজ দিয়ে। বহুত পুৰণা দিনৰ গাড়ী ন।
উম উম। পিছে, তুমি চলোৱা আছেন নাই?
চলাও চলাও, মই মাজে মাজে চলাও। দেউতাই ডিউ ডিউটিত লৈ যায় ন, সেইখন। মই ইমানো টাইম নাপা এখন চলাবলৈ। দেউতাই বিজি থাকে গাড়ীখনৰ লগতে।
তুমি যে এ কি অ। কলেজ যে যোৱা? কেনে কিহঁত অহা যোৱা কৰা?
মই বাটৰ গাড়ী টেম্পুত অহা যোৱা কৰো।
পিছে, আমাৰ ইয়াৰ পৰা টেম্পু ভাড়া কিমান লয় টাউনলৈকে?
ইয়াপা টাউনলৈকে আপোনাৰ ত্ৰিশ টকা মান লব। অহা যোৱা। মই আপোনাৰ এইটো দৰং মহাবিদ্যালয়।
উম পিছে মেজৰ কোন কেইটা চাবজেক্টত লৈছা?
মানে মেজৰ এটা চাবজেক্টতে লৈছো।
অ', ঠিকে আছে তেনেহলে
হয়,
পিছে তোমাৰ কিবা সুধিব লগা আছিল নি?
সুধিব লগা আছিল মানে ঘৰ এটা বনাম বুলি ভাবিছে বুজিছে মই আমাৰ দেউতাই কৈছে যে এটা ঘৰ মানে বনাব মানে ডিজাইনটো মানে এটা বেলেগ চেপত দিব দিছে মই ডিজাইনটো গম পোৱা নাই। আপোনাৰ কোনোবা চিনাকি আছে নেকি ঘৰ চৰ এনেকুৱা হেৰি কৰা ঠিকা লোৱা? মোক আপোনাৰ কণ্টেক্ট নম্বৰটো দিবচোন তেখেতৰ মই কথা পাতি ল'ম তেখেতৰ লগত।
ঠিক আছে।
হয়।
পিছে আৰ চি চি বনাব নে আছাম টাইপ বনাব?
আমি আছাম টাইপে বনাওঁ নেকি
উম, পিছে হাতততো আপোনাৰ কিমান মান পইচা আছে?
পইছা আপোনাৰ আছে চাৰে পাঁচ লাখ মান।
উম,
হয়, বাৰু ঠিকে আছে।
উম,
আইতা হঁতৰ খবৰ ভাল?
হয়, হয়, ভালে সবৰে ভাল চবৰে ভালেই আছে।
উম, পিছে মই মানে এখন টেম্পু লৈছিলোঁ, টেম্পুখনত মোৰ লগত যাবা নেকি বাৰু ভাঢ়া চাঢ়া মাৰিবলৈ?
হব, মই দিনত ফ্ৰীয়ে থাকো যেতিয়া কলেজ নাথাকে আপুনি মোক ক'ব যোনদিনাখন যায় মই টাইম পাৰিলে মিলাম।
পিছে আমাৰ ৰিয়েল যা যাত্ৰা যোনখিনি তোমাৰ গুৱাহাটী বা আমাৰ তেজপুৰলৈ অতিক্ৰম কৰে তাত যোনখিনি তোমাৰ গ্ৰাহক বা মানুহ আহে মই তাতেই মানে তোমাৰ ভাড়াটো মাৰোগে ৰাতি যে আহে তোমাৰ।
হয়।
তাতে মই বেছি যাওঁ এনেই দিনত মই ইমান এটা ভাঢ়া নামাৰো।
হয়, ঠিকে আছে। হয় আপুনি মোক জনাব কোনদিনাখন যায় মই ফ্ৰী থাকিলে যাম।
উম, হ'ব বাৰু তোমালোকৰ এইফালে পথাৰত মানিমুনি লাগিছে নাই বাৰু?
এনেই হৈছে এতিয়া পানী হৈছে নহয় এতিয়া মানুহে ধান ৰুব খেতি বাতি কৰিব। এতিয়া হাল মাৰিছে পথাৰত এয়া কঠীয়া পানী হৈ গৈছে ন' পথাৰত বৰষুণ দি দিছে দুই তিনদিন মান। দীঘলীয়াকে বৰষুণ দি আছে
পিছে তোমালোকৰ সেইফালে বানপানী হৈছে নাই?
আমাৰ এইফালে ইমান বানপানী হোৱা নাই বাৰু দে।
কিয়?
বৰষুণটো পৰিমাণটো কম হৈ আছে না এইকেইদিন।
আমা দেখোন চবৰ আমাৰ গাঁৱৰ চবফালে দেখোন বানপানী হৈছে।
অ', এইফালে পানী হৈছে আমাৰ এইফালে হোৱা নাই জানো কিয়? হ'ব লাহে লাহে হ'ব চিজন আহিছে নহয় বানপানী হোৱা।
তি বিঘা কিমান চলি আছে?
সেটো গম নাপাম নহয়।
উম। পিছে এনেকে চে মাটি আছে নেকি বাও ল'ব পাৰা?
এনেকা ল'ব পৰা মাটি আছে হয় মই আপোনাক জনাব পাৰিম। এটা নম্বৰ দিম আপুনি লৈ ল'ব বুইছে মই তেখেত' লগত কথা পাতিব। তেখেত' মাতি আছে। এতিয়া তেখেতে গম পাব এতিয়া মাতি তেওঁ কিমানত হেয়ি কৰে, মইয়ো ভালক কে নাজানিম ন।
হয় বাৰু তোমা আপোনা এজন বন্ধুৱে নে কি?
বন্ধু মানে আমা ঘৰৰ কাষৰে মানুহজন।
উম।
তেখেতৰ মাটি বতৰা আছে মানে বহুতখিনি। তেখেত' লগত কথা পাতিব তেখেত খেতি মানে বেছি কৰি থাকে অলপ ন। আপোনাৰ সুবিধা হ'ব। বুজিছা, উম।
পিছে গৰম কিমান মান পৰিছে আপোনালোকৰ সেইফালে?
গৰম পৰিছে এফালে বহুতে গৰম পৰিছে আপোনাৰ। মানুহ থাকিব নোৱাৰা হৈ গৈছে ইয়াত। গৰমত এতিয়া অলপ ছাঁ জেগা গছৰ তলত বহি থাকিয়ে মানুহবোৰ শান্তি পাইছে।
উম পিছে কচু চচু আছে নে সেইফালে খাবলে টো আপোনালোকৰ সেইফালে।
আছে এনেকুৱা সৰু সৰু কচু পুলি। খাব পাৰি এতিয়া।
কাটিব পায়িম গেনে নি পেলাই?
পাৰিব আহিব আপুনি কাটি কেনে লৈ কেনে খাব পাৰিবগৈ।
উম। গৰম বহুত পৰিছে দেই।
উম।
মানুহ এতিয়া মৰি যাব ব লাগিব দেখোন এ, যেনে গৰম পৰিছে।
তাকে।
উম, পিছে তুমি গৰম বন্ধত ক'ত যাবা ঘূৰিবলে?
গৰম বন্ধত মই মেঘালয় ফালে যাওঁ নিকি
অ', পিছে ময়ো ভাবি আছোঁ বাৰু পইচা গোটাই আছোঁ।
হয়, তাক উম।
পিছে তোমালোক কিহত যাবা মেঘালয়?
আমি গাড়ী বুক কৰিম নিকি আপোনাৰ
উম গাইত যাবা।
হয়।
আমি মটচাইকেলত যাম।
অ', ঠিকে আছে গাড়ী যত গৈ মটৰ চাইকেলত গৈ বেছি অলপ ভাল লাগে লগৰ বোৰ
উম। গাড়ীত যোৱাতকে তোমা উম মটৰ চাইকেলত গ'লে ভাল লাগে। ৰখি ৰখি যাব পাৰি আৰু নিজে চলাই যোৱা মজাটো ভাল। উম অ তেনে ঠিক আছে হ'ব দিয়া